হ্'
উ কি কৰি আছা
এ মই ৰখি আছো তুমি কি কৰি আছা
ম বহিয় আছো বাৰু
অ ঘৰতে ন বেলেগ কৰবাত
এ ঘৰৰ আগফালে
অ এতিয়াতো আই পি এল খেল শেষ হৈ গ'ল এতিয়া কি কৰা
অ এতিয়া এনেই ভাল নেলাগে একো পি এল খেল থাকিলে ভাল লাগে উম অ বহুত ভাল পাওঁ আই পি এল চ
অ তমাৰ ফেভট টীম কোনটো
মোৰ এম আই আছিলে
হয়
এতিয়া এম আইৰ এইবাৰ অৱস্থা বেয়া
হয় এইবাৰ অৱস্থাটো বেয়া এম আই তুমি কি কি কাৰে চাপৰ্ট কৰা মানে কোনটো বস্তু ভাল লাগে এম আইৰ
অ গোটই বস্তু নিশ্চয় ভাল লাগে বা বলিং এটাক হক বা বেটিং এইবাৰ হয়তো চলা নাই
হয় হয় ৰোহিত শৰ্মা ৰোহিত শৰ্মা ৰোহিত শৰ্মা ভাল লাগে ন
অঁ তুমি কোনটো টীমক সাপোৰ্ট কৰা
মোকতো আৰ চি বি, আৰ চি বি ভাল লাগে আৰ চি বিএনে বিৰাট কোহলি বিৰাট কোহলি মোৰ ফেভৰেট প্লেয়াৰ যায়
অ
সেইকাৰণে মই আৰ চি বি চাপৰ্ট কৰো হয় আৰু আৰ চি বি হয় আৰু আছে তোমাৰ এই কেপটন টু যে ৰজত পাটিদাৰ
অঁ তেওঁৰ তেওঁৰ শতবিলাক বহুত ভাল লাগে
হয় হয় বহুত ভাল লাগে আৰু বিৰাট কোহলি তোমাৰ কবাৰ্ড ড্ৰাইভবোৰ দ ফৰ্থ যে মাৰে কবাৰ্ড ড্ৰাইভত এ বহুত মজা লাগে ন বহত মজা লাগে আৰু ৰজত পাতিদাৰ এ ছিক্স বোৰ মাৰে যে হয় বোৰ মাৰে যে একদম বহুত মজা লাগে আৰু টাৰ্গেটো ভাল দিয়ে আকৌ আৰ চি বি তোমাৰ এই ভূনেশ্বৰ তুমাৰ যে বলিং টো ই যে তোমাৰ ফাৰ্ষ্ট অ অ বলাৰটোতে কৰে ইমান চুইম কৰাই বলটো মানে ফাৰ্ষ্টতেই মানে উইকেট ল'বই
মজা লাগে তেওঁৰবোৰ চাই বৰিং এ শনবোৰ বহুত ভাল লাগে মোৰ চাম
ইফালে তোমাৰ এই কুণাল পাণ্ডিয়া আছে কুণাল পাণ্ডিয়াই‌ তোমাৰ স্পিনাৰ বলিং বহুত ভাল কৰে
আহ স স্পিনাৰ কৰি ভাংচাৰ মাৰি দিম বহুত ভাল লাগে গোটেই গোটেই গোটেই খেল
সেইক ব অ গোটেই চাইছো সেইকাৰণে তো এইবাৰ আ চিবি জিকিছে
বহুত ভাল ভাল প্লেয়াৰ আছিল আৰ চিবি
অ বহুত ভাল ভাল প্লেয়াৰ সেইকাৰণেতো এবাৰ জিকিছে অহাবাৰ যোৱাবাৰো জিকিছিলে মুম্বাইত মানে অ মুম্বাইত প্লেয়াৰ বহুত ভাল কিন্তু মানে এইবাৰ মানে মুম্বাইৰ প্লেয়াৰবোৰ এটাও মানে চলা নাই সেইকাৰণে তমাৰ বুমৰা বুমৰা পা বুমৰা বহুত বহুত ভাল প্লেআৰ হে ই মানে পুৰা বিশ্বতে ই মানে কঁপাই তোলে। পুৰা বিশ্বক পাই পুৰা বিশ্বৰ মানে প্লেয়াৰে। বুমৰাক ভয় কৰে কিন্তু বুমৰাই এইবাৰ ভালকে কাম কৰিব প কৰা নাই এইফালে এইফালে হাৰ্দিক পাণ্ড্যা ইমান কিমান ভালকে প কৰে হে হাৰ্দিক পাণ্ডে এইবাৰ ভাল কাম কৰিব পৰা নাই ইফালে তোমাৰ ৰোহিত শৰ্মা যাক মানুহে হিটমেন বুলি ভাবে। ৰোহিত শৰ্মা এইবাৰ ভাল ভালকে খেলিব পৰা নাই অ এইফালে ৰহিত শৰ্মা ভালকে খেলিব পৰা নাই আকৌ তোমাৰ চুৰিয়া কুমাৰ যে চুৰিয়া কুমাৰ হেল্ল' হেল্ল' হেল্ল'